হেল্ল'। অ' শুনিছোঁ শুনিছোঁ।
অ' কি কৰি আছা?
এয়া তোমাৰ এনেই অকমান ৰাস্তাৰ ফালে ওলাই আহিছিলোঁ।
আচ্ছা আচ্ছা। বাকী খবৰ খাতি?
খবৰ খাতি ভালেই। তোমাৰ কেনেকুৱা?
অঁ এই মোৰো ভাল ভাল বাৰু দেই।
অ
তাকে বহুত দিনৰ মূৰতহে ফোন কৰিছাঁ আকৌ দেই ফোন চোন কৰি থাকিবা মাজে মাজে এনেকে।
হয় হয়।
অ অ বাকী ভাত পানী খালা নাই?
ভাত পানী খালোঁ বাৰু ৰাতিপুৱা।
অঁ অঁ অঁ। তাকে মই সেই খালোঁ খালোঁ বাৰু দেই। তাকে মই তোমালৈ মানে ফোন কৰিছিলোঁ কিবা বিষয় এটা ওপৰত আলোচনা কৰিবলৈ। এতিয়া মানে বিষয়টো হৈছে কি গম পাইছা নাই আমাৰ এতিয়া যে আমি বৰ্তমান ইউজ কৰি থকা মোবাইল ফোনটো সেই মোবাইল মোবাইল ফোনটোৱে আমাৰ আচলতে আমাৰ দৈনন্দিন জীৱনত কিমান উপকাৰ কৰিছে। আৰু তাৰ তুলনামূলকভাৱে কিমান আচলতে মোবাইল ফোনে আমাৰ অপকাৰ কৰিছে। সেই বিষয়ে মানে অকণমান আলোচনা কৰিবলৈ বিচাৰিছোঁ তোমাৰ সতে।
অ পাৰি পাৰি ঠিকেই আছে।
অ মানে এতিয়া তোমাৰ ধৰি লোৱা তোমাৰ মতে দেই।
হয়।
তোমাৰ মতে আচলতে মোবাইল ফোনটোৱে আমাৰ দৈনন্দিন জীৱনত কিমান কিমান উপ কাৰ কৰিছে আচলতে কোৱাচোন?
হয় এতিয়া সেই বিষয়ে ক'বলৈ গ'লে
অঁ
এতিয়া মোবাইল ফোনটোৰ পৰা আমি বহুতো উপকাৰো পাওঁ বহুতো অপকাৰো পাওঁ।
এতিয়া উপকাৰৰ ফালে চাবলে গ'লে ধৰা আজিকালিতো মোবাইলত বিভিন্ন ধৰণৰ প্লেটফৰ্ম থাকে।
হয় হয়।
তোমাৰ ইউটিউবে হওক বা ফেচবুকে হওক। তেনেকুৱা ধৰণৰ বিভিন্ন প্লেটফৰ্ম থাকে। সেই ক্ষেত্ৰত আমি ধৰা কিবা এটা নজনা বস্তু আমি ইউটিউবৰ জৰিয়তে বা বিভিন্ন প্লেটফৰ্মৰ জৰিয়তে আমি
হয় হয় নিশ্চয় নিশ্চয়।
আমি ধৰা কিবা এটা বস্তু যেনিবা আজি আমি নাজানো মোবাইলত যোনখিনি প্লেটফৰ্ম থাকে সেই প্লেটফৰ্মত যদি আমি সেই প্ৰশ্নটো উত্থাপন কৰোঁ তেতিয়া আমি তাৰ উত্তৰটো গম পাওঁ বা কিবা এটা নজনা বস্তু
শিকি শিকিব পাৰোঁ আচলতে জানিব পাৰোঁ ন।
জানিব পাৰোঁ হয়। আৰু তোমাৰ ধৰা যোনবোৰ ষ্টুডেন্ট থাকে।
হয়।
ষ্টুডেন্ট বিলাকে ধৰা কিছুমান কথা নজনা কথাও সেই মোবাইলৰ জৰি়য়তে জানিব পাৰে।
জানিব পাৰে হয়। মানে এতিয়া তুমি ক'বলৈ বিচাৰিছা যে মোবাইল মোবাইল ফোনটোৱে আচলতে আমাৰ শিক্ষা ক্ষেত্ৰত বহুত উপকাৰ কৰিছে ন।
হয় হয় শিক্ষাৰ ক্ষেত্ৰত বহুত উপকাৰ কৰিছে হয়।
গতিকে সেইটো কথাটো বাৰু তুমি একদম ভাল কথা কৈছা তোমাৰ এতিয়া এই মোবাইল ফোনটোৰ জৰিয়তে তোমাৰ সেই তেনেকুৱা ধৰণৰ শিক্ষাৰ ক্ষেত্ৰত আচলতে আহ যিসকল ছাত্ৰ -ছাত্ৰী ছাত্ৰ -ছাত্ৰী আচলতে বহুত উপকৃত হৈছে। আৰু ইয়াৰ লগতে তোমাৰ অ' বহুত নজনা কথাও জানিব পাৰি পাৰিছে মোবাইলৰ জৰিয়তে।
হয়।
গতিকে সেইটো এটা মোবাইলে আচলতে আমাক এটা অ' ভাল হেৰি প্ৰদান কৰিছে।
হয়, হয়।
সেইটো আচলতে উপকাৰ বুলি ক'ব পাৰো আচলতে আৰু আৰু এতিয়া উপকাৰ মই আৰু দুটামান কথা ক'বলৈ বিচাৰিছোঁ উপকাৰৰ বিষয়ে। তোমাৰ এতিয়া মো-মোবাইল ফোন ফোনটোলে এতিয়া আমি এতিয়া যেনেকে কথা পাতি আছো ন। তেনেকে এতিয়াতো এইটোতো আচ এইটো এটা আচৰিত কথা হয় নহয় বাৰু! আমাৰ এতিয়া আমাৰ নিচিনাকৈ আৰু সেই পৃথিৱীত গোটেই লাখ লাখ কোটি কোটি মানুহে আচলতে এনেধৰণেই আচলতে ফোনৰ জৰিয়তে ইজনে সিজনৰ সতে বাৰ্তালাপ কৰিব পাৰে।
বাৰ্তা লাভ কৰিব পাৰে হয়।
সেইটো আচলতে এটা বহুত ভাল হেৰি ভাল ভাল উপকাৰ আচলতে। এতিয়া কি অ' এতিয়া আমাৰ সেই মোবাইল ফোনৰ জৰিয়তেটো আজি অ' পৃথিৱীৰ মানুহে ইজনে সিজনৰ লগত সম্পৰ্ক স্থাপন কৰিব পাৰিছে। কথা পাতিব পাৰিছে। অ' তেওঁলোকৰ একদম অ' তোমাৰ গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিব পাৰিছে আৰু আচল লতে মোবাইলৰ সেই তাৰ লগতে আচলতে সম্পূৰ্ণৰূপে প্ৰাইভেচিও থা-থাকে। অ', তোমাৰ গুৰুত্বপূৰ্ণ তোমাৰ তথ্য সেইবিলাক আচলতে বেলেগে তোমাৰ সেই বিষয়টো তুমি চাবও নোৱাৰি আচলতে একো কৰিব নোৱাৰে। সেই কথা গুৰুত মানে সেইটো গোপন কথাবিলাক গোপন হৈ থাকি যায়। গতিকে সেইটো ক্ষেত্ৰত অ' সেইটো কথা এটা বহুত ভাল কথা। আমাৰ মোবাইলৰ পৰা আমি সেই গোপন ল'ৰা ছোৱালীয়ে তথ তথ্যসমূহ আমি সংৰক্ষণ কৰি ৰাখিব পাৰোঁ মোবাইলত।
পাৰো পাৰো হয়।
আৰু তোমাৰ এতিয়া সেই মোবাইল ফোনৰ জৰিয়তে তুমি এতিয়া চোৱা। সেই আগৰ দিনৰ আমি যদি কথাবিলাকলৈ মন কৰো। তেনেহলে দেখিবা যে সেই প্ৰাচীন কালত কি হৈছিলে। তোমাৰ মানে চিঠি লিখিছিলে মানুহে, মানুহে চিঠি লিখিছিলে। তোমাৰ এতিয়া এটা কথা পাতি পাতিব লগীয়া হ'লে তোমাৰ মানে মানুহক খা খবৰ ল'ব হ'লে কিবা যদি গুৰুত্বপূৰ্ণ কথা পাতিবলগীয়া হয় তেনেহ'লে আচলতে মানুহে কি কৰে সেই চিঠিৰ জৰিয়তে তোমাৰ কথা অ', মানে নিজৰ মনোভাৱ মনৰ ভাৱ আচলতে আদান প্ৰদান কৰিব পাৰে।
আদান প্ৰদান হয় হয়।
কিন্তু সেই আদান প্ৰদান কৰোঁতে সেই আচলতে কাৰ্যটো সম্পূৰ্ণ হ'বলৈ তোমাৰ কমেও সেই চিটিখন মানে তুমি যিজন ব্যয়ক্তিলৈ পঠাবা। সেই পথ মানে সেই তাৰ সময় আচলতে বহুত হৈ যায়। সেই চিঠিখনন সেই অ'। সেই মানুহজনে লাভ কৰা কৰোঁতে তোমাৰ প্ৰায় অ'। অ', খুব মানে কমকৈ হ'লেও এসপ্তাহ সময় লাগি যায়। দুদিন তিনিদিন অ' দুদিন তিনিদিনৰ পৰা ধৰি তোমাৰ মাহো লাগি যায়গে। গতিকে অ', গতিকে সেইটো আচলতে সেই সেইটো সময়ত একো সুবিধা নাছিলে, গম পাইছা নাই?
হয়
অ' গতিকে সেইটো আচলতে এতিয়া মোবাইল ফোনে আমাক বহুত সহায় কৰিছে সেইটো ক্ষেত্ৰত। চাবলৈ গ'লে। এতিয়া তোমাৰ অ' আগতে অ' অ' আগতে তুমি এতিয়া চাবা দেই
হয়
আগতে চাবা মানে তোমাৰ সেই, যেতিয়া তোমাৰ এখন চিঠিৰ দৰে জৰিয়তে মানুহে মনৰ ভাৱ আদান-প্ৰদান কৰিবলৈ মানুহৰ সৈতে কথা পাতিবলৈ, খা-খবৰ লবলৈ আচলতে যেতিয়া ত্ৰিশ দিন বা আহ এসপ্তাহ বা ত্ৰিশ দিন লাগিছিলে, কিন্তু তোমাৰ এতিয়া-এতিয়া তোমাৰ সেই এক-এক মিনিট, আচলতে এক মিনিটো নালাগে কেইবা ওপৰতে আমি অ' ডাইৰেক্ট আমি কথা পাতি থাকিব পাৰোঁ, আৰু তাৰ লগতে মুখামুখিকৈ আমি কথা পাতি থাকিব পাৰোঁ। গতিকে সেইটো আচলতে মোবাইল ফোনৰ এটা ডাঙৰ সুবিধা। অ' তুমি এতিয়া কি অ' তুমি এতিয়া কি ক'বলে বিচাৰিছিলা সেইটো আকৌ ক'ব পাৰা এতিয়া
মানে এতিয়া ধৰা আমি যেনেকৈ মোবাইল ফোনৰ উপকাৰৰ কথা কলোঁ।
হয়-হয়।
সেই ক্ষেত্ৰত আমাৰ মোবাইল ফোনৰ ধৰা বহুতো আমি অপকাৰো পাওঁ।
অপকাৰো পাওঁ, হয় নিশ্চয়।
হয়। যেনেকৈ ধৰা এতিয়া আমাৰ যোনখিনি নতুন নৱ প্ৰজন্ম আছে।
হয়-হয়।
সেইখিনিয়ে ধৰা মোবাইলত অতি মাত্ৰা ভাৱে মোবাইল ইউজ কৰাৰ কাৰণে তেওঁলোকৰ বহুতো টাইম ওৱেষ্ট হৈ যায়।
হয়-হয়।
আৰু কি হয় এনি টাইম মোবাইলত লাগি থকাৰ কাৰণে তেওঁলোকে শাৰীৰিকভাৱে মানে অসুস্থ হৈ পৰে। দিনটো মোবাইলত লাগি তেওঁলোকে হয়, স্বাস্থ্যৰ হানি হয়। তেওঁলোকে দিনটো মোবাইলত লাগি থকাৰ কাৰণে কি হয় পঢ়া-শুনাৰ ক্ষেত্ৰত ক্ষেত্ৰতো কিছুমান ল'ৰা-ছোৱালীয়ে মানে বাধা-বিঘিনি সৃষ্টি কৰে।
উৰি যোৱা দেখা যায়।
হয় পিছ পৰি যায়। তেওঁলোকে মানে মোবাইলটো সৎ কামত ব্যৱহাৰ নকৰি, অসৎ কামত ব্যৱহাৰ কৰে। কিছুমান ধৰা এতিয়া অনলাইন গেম থাকে, সেই ছাত্ৰ-ছাত্ৰীসকলে কি কৰে? অনলাইন গেমৰ প্ৰতি মানে এডিকটেড হৈ যায়।
এডিক্টেড হয়, আসক্ত হৈ পৰে হয়।
আসক্ত হৈ পৰে হয়। সেই ক্ষেত্ৰত মানে মোবাইলটো তেওঁলোকে অকল গেম খেলাৰ কাৰণে বা বিভিন্ন ধৰণৰ ছটচ ভিডিঅ' ইউটিউবত ভিডিঅ' চাই তেওঁলোকে সময় নষ্ট কৰে। যাৰ বাবে তেওঁলোকে মানে মোবাইলৰ যোনখিনি সৎত ব্যৱহাৰ সেইখিনিৰ পৰা বঞ্চিত হৈ থাকে। তেওঁলোকে মোবাইলৰ বেয়া ব্যৱহাৰটোহে তেওঁলোকে মানে ইউজ
আকোঁৱালি লৈছে হয়, আচলতে মানুহে সেই মোবাইলৰ পৰা আচলতে ভালটো নলয় আজিকালি প্ৰজন্মই তোমাৰ সেই বেয়া বস্তুটো, মোবাইলৰ যিখিনি বেয়া গুণ আছে। সেই বেয়া গুণসমূহ আচলতে আঁকোৱালি লৈছে হয় নহয়, এতিয়া তোমাৰ আৰু তাৰ লগতে সেই মানুহ, সেইটো ল'ৰা-ছোৱালী সমূহেটো এইটো, যিহেতু ল'ৰা-ছোৱালীসমূহৰ বয়সে তোমাৰ গেম খেলা এনেকুৱা, বেয়া বস্তুৰ প্ৰতি তোমাৰ আসক্ত হোৱা সেইটো আচলতে এটা এতিয়া বয়সেই আচলতে। গতিকে সেইটো হ'ব, কিন্তু আমি সেই টাক আচলতে কিমান কম কৈ ব্যৱহাৰ কৰিব পাৰো, তাৰ প্ৰতি গুৰুত্ব দিব লাগে। আৰু অ', আৰু মানে সেই কিমান যিমান পাৰোঁ আচলতে, সেই আমি যিহেতু বেয়া সময় হলেও, সেই বস্তুটো বয়স তো বেয়া হ'লেও, আমি তাক যেনে-তেনে হ'লেও তোমাৰ তাৰ পৰা, আচলতে পৰিত্ৰাণ পাবলৈ চেষ্টা কৰিব লাগে আৰু অ', আ, আৰু তাৰ লগতে কি হয়, তোমাৰ মোবাইল ফোনৰ পৰা যিটো ৰেডিয়েচন ওলায়। সেইটো আচলতে বহুত মাৰাত্মক, বহুত মাৰ- মাৰাত্মক, কৈছোঁ নহয়, সেইটো তোমাৰ স্বাস্থ্যৰ কাৰণেতো ক্ষতিকাৰক আৰু তাৰ লগতে তুম তোমাৰ বিভিন্ন ধৰণৰ বেমাৰ-আজাৰ যেনে তোমাৰ, তোমাৰ বহুত ডাঙৰ, ডাঙৰ বেমাৰ আচলতে কেঞ্চাৰো হ'ব পাৰে, গম পাইছা নাই? সেই মোবাইলৰ ৰেডিয়েচনটোৰ পৰা আচলতে কেঞ্চাৰো হব পাৰে আৰু এতিয়াতো তুমিও জানা ময়ো জানো কেঞ্চাৰৰ কোনো ইলাজ নাই, একো অ', এক কো আচলতে তাৰ, অ', প্ৰতি প্ৰতিৰোধ কৰিব পৰা একো হেৰি নাই তেনেকৈ আজিলেকে অ', মেডিচিন ওলোৱা নাই আজিলকৈ, ঔষধ ওলোৱা নাই। গতিকে আমি তাৰ তাৰ, সেইটো আমি সেইটো কথাটো আমি লক্ষ্য কৰিব লাগে, তুমি চোৱা এই এইটো মোবাইল ফোনে তোমাৰ, এতিয়া তোমাৰ এনেকুৱা এটা, বেমাৰৰ সৃষ্টি কৰিব পাৰে যিটো একো দৰৱ নাই, গতিকে মোবাইল ফোনটো আমাৰ শৰীৰৰ, শৰীৰৰ আমাৰ স্বাস্থ্যৰ কাৰণে কিমান ক্ষতিকাৰক হ'ব পাৰে, গতিকে
এ, হয়, হয়।
অ', গতিকে মোবাইলৰ ভালো আছে গুণ, বেয়াও আছে, গতিকে আমি সেই দুইটাৰ ভিতৰত আমি যিমান পাৰো আচলতে, ভালটো ল'বলৈ চেষ্টা কৰিব লাগে, বেয়াটো পৰা দূৰত থাকিব লাগে আৰু এটা কথা আছে তোমাৰ অত্যাধিকটো এনেও সদায় বেয়া। অত্যাধিক বস্তু অঠ্য অত্যাধিক আচলতে হেৰি কৰাটো বেছি বেয়া। গতিকে আমি অত্যা কোনো বস্তুৱে আচলতে অত্যাধিক ব্যৱহাৰ কৰিব নালাগে, এতিয়া তুমি ভাল বস্তু এটা, যিটো আমাৰ শৰীৰৰ কাৰণে স্বাস্থ্যৱান, স্বাস্থ্যৱান বস্তু এটা তুমি যদি, পৰিমাণতকৈ যদি তুমি বেছি ব্যৱহাৰ কৰা। তেনেহ'লে, আমাৰ সেইটো শৰীৰত তোমাৰ এফেক্ট হ'বই। শৰীৰটো আমাৰ অ' অ', শৰীৰত আমাৰ তাৰ মানে কোনোবা নহয় কোনোবা প্ৰভাৱ পৰিবই বেয়া প্ৰভাৱ পৰিবই গতিকে আমি যিমান পাৰোঁ, আচলতে তাৰপৰা ভালটো ল'বলৈ চেষ্টা কৰিব লাগে। গতিকে সেইখিনি আৰু আজি তোমাৰ সৈতে এনেকে অ' অ', তোমাৰ সতে এনেকে তোমাৰ সেই স্বাস্থ্যৰ স্বাস্থ্যৰ লগতে, তোমাৰ মোবাইল ফোনৰ যি আচলতে সু প্ৰভাৱ আৰু কু প্ৰভাৱ তাৰ বিষয়ে অ', জ জানিব পাৰিলোঁ, আ মনৰ ভাৱ আচলতে আদান প্ৰদান কৰিব পাৰিলোঁ। গতিকে, ভাল লাগিলে তোমাৰ সৈতে কথা পাতি, আকৌ আশা কৰোঁ আগলৈ অ' অ', অ', আকৌ আশা কৰোঁ আগলৈও যাতে, এনেকৈ, নতুন টপিক লৈ আমি এনেদৰে বাৰ্তালাপ কৰিব পাৰোঁ। তায়ে কামনা কৰিলোঁ অ'। অ' তেতিয়া আজিলে ৰাখিছো আৰু ন'।
অ', অ', বাৰু হ'ব দিয়া।
অ' বাৰু বাৰু দিয়া।